অ' এতিয়া, অ আহিছে এতিয়া আহিছে।
হয় হয় তাৰপিছত সেনেকুৱা আৰু তুমি ক'ত ক'ত ভ্রণ কৰিছা?
মই ভ্ৰমণ মানে ইমান ভ্ৰমণ কৰা নাই। মই আ য'ত থাকোঁ সেইটো জাগাত মানে ওচৰতে গৈছোঁ। আ তাৰ উপৰি মই, মই পাহাৰত গৈছোঁ দেই। মই কি পাহাৰ বুলি কয় এইটো আ কালিপুৰ পাহাৰ আছে এইটো কালিপুৰ অহ।
হয় হয় হয়। ৱাইৰলেছ ফালে গৈছা চাগে কোনবাদি।
হ হেৰি অহ বিজয় কৃষ্ণ আশ্ৰম বুলি, বিজয় কৃষ্ণ গোস্বামী আশ্ৰম।
হয় হয় হয় তাতে গৈছিলা তুমি ভ্ৰমণ কৰিব
উম হম।
বহুত ধুনীয়া এই মাবমোৰ পাহাৰ মানে বহুত ভাল লাগে একদম পুৰা সেউজীয়া হৈ থাকে। ইমান ডাঙৰ ডাঙৰ গছ।
তাৰ উপৰি ওপৰৰ পৰা য ব্ৰহ্মপুত্ৰটো চাই পুৰা দেখা পায়।
অহ ব্ৰহ্মপুত্ৰ নদীৰ ভিউটো দেখা পায়। লগতে সেউজীয়া
হম হম আৰু ইমান উম হম বহুত ধুনীয়া। বহুত ডাঙৰ এটা পাথৰ আছে তাতে। অ' বহুত পুৰণি পাথৰটো।
হয় হয়।
উম মানে তাৰ মানুহে এইটো পাথৰক কাটা নাই আৰু কেতিয়ালৈকে তাতে মানুহে ফিজীয়ৰি মানে বহি আৰাম কৰে।
হয়।
বহুত ধুনীয়া। আৰু আৰু এটা পাথৰ আছে, তাত বহুত পুৰণি কিবা বস্তু লিখা আছে। ত তাত তাৰ মানুহ হে ক'লে যে, এইটো কি লিখা আছে, কি ভাষাত লিখা আছে? এইটো মানে কোনেও বুজি নাপায়। আৰু বাহিৰৰ পৰাও বহুত মানুহ আহিছিল সেইটো পূজাৰ কাৰণে কোনটো তেওঁলোকেও বুজি নাপায়। তই এতিয়া ইয়াত তাৰ, তাৰ হ' তাৰ মানুহে কি কৰিছে, এই পাথৰটোক সদায় মানে- হেৰি কৰে, চাফ-চিকুণ কৰি একদম কালাৰ-চালাৰ কৰি থৈ দিয়ে। মানে ভালকে চ- সংৰক্ষণ কৰি ৰাখিছে আৰু পাথৰটোক, সদায় কৰা লিখা আছে, কিবা-কিবি।
অ'অ', ঠিক কৰিছাঁ, মই এটা বস্তু বুজিলোঁ। এইটো কথাৰ পৰা মানে এই ভ্ৰমণৰ জৰিয়তে আমি লি কি কথাও জানিব পাৰিছোঁ আৰু। পুৰণি যিবিলাক লিপি আছে, উম্, উম্। উম্, মানে ভ্ৰমণটো মানে, ইতিহাসৰ লগতো জড়িত হৈ আছে আৰু।
অ', এইটোতো আছে, মানে ইমান মানুহে ভ্ৰমণ কৰিব, ইমান নতুন নতুন বস্তু। ইমান জ্ঞানটো বাঢ়িয়ে থাকিব মানুহে, আমি কিমান বস্তু আছে এতিয়ালৈকে নাজানোঁ। এতিয়ালৈকে দেখাই নাই।
অ', অ'।
কিছুমান বস্তু, কিছুমান বস্তুতো এনেকুৱা আছে যে, এতিয়ালৈকে আমাৰ মানে আ, জন- সাধাৰণৰ ওচৰত অহাই নাই, যেনেকে নতুন নতুন জেগাত ভ্ৰমণ কৰে। এইবিলাক বস্তু নিজে চাই তাৰ পিছতেহে লৈ আহে। জনসাধাৰণৰ অ', ভ্ৰমণটো মানে জীৱনৰ এটা উম্, মানে বহুত মূল্যৱান বস্তু, কিন্তু তথাপিও মানে মই মানে, কিছুমান মানুহে আৰু সেইটো ইমান সেইটোয়ে, ইমান গুৰুত্ব নিদিয়ে। ভাবে যে কি আৰু মানুহ ভ্ৰমণ কৰি, নিজৰ কাম নিজৰ হেৰি সতিটো কৰিব লাগে, নিজৰ মন আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল।
অ', মানে কামৰ ক্ষেত্ৰতে হওঁক, ব্যস্ততাৰ কাৰণে ওলাব নোৱাৰে আৰু ভ্ৰমণত।
উম্, সেইটোয়ে।
অ', এই ভ্ৰমণ বোলা বস্তুটো আমাৰ সৰু কালিৰ পৰা অহা যেন লাগে নহয়, আমি যে গৰম বন্ধত যে গৈছিলোঁ।
অ'অ'অ', সেইটোৱে, তেতিয়া হা হা তেতিয়াতো সৰু সৰু ভ্ৰমণ কৰিছিলোঁ, মামা, আইতা, ইমান ধুনীয়া লাগিছিল।
অ', আৰু শিক্ষামূলক ভ্ৰমণো কৰিছোঁ বহুত।
অ', অ', এইটোতো কৰিছোয়েই, অ', স্কুল কলেজত বহুত ভ্ৰমণ কৰিছিলোঁ।
অ', অ', এতিয়া তোমাৰ অ'মানে আগতীয়া কি আছে, মানে ভ্ৰমণ কৰিব কিবা আছে নেকি এনেকুৱা? পৰিকল্পনা।
অ', অ', এনেক এইটোতো আছে, মোৰ মানে যে মেঘালয় যে আছে। মেঘালয়তো মানুহে, মানুহেতো মানে বেছি এ শ্বিলঙে ফুৰি, ফুৰিব যায় ন। ত' মেঘালয়টো মই চাইছোঁ। ত' ইমান ধুনীয়া ধুনীয়া জাগা জাগা আছে মানে, গোটেই মেঘালয়টোয়ে এটা মানে পৰ্যটক কেন্দ্ৰ বুলি কি কম আৰু ইমান ধুনীয়া, মোৰ মানে বহুত ইচ্ছা মে কটোৱে মেঘালয়টো ফুৰিম। মই মানে এটা শুচী বনাই ৰাখিছোঁ, নাম লিখি লিখি।
অ', অ', বা।
হ
ধুনীয়া, ধুনীয়া তাৰপিছত। এতিয়াতো আমাৰ ভাৰত, ভাৰতৰ মেঘালয়ৰ ফালে জাগাতো মানে বহুত আ, ধুনীয়া বুলি জনা যায় আৰু। তে ভাৰত গোটেই বিশ্বতে মানে, মেঘালয় মানে, এটা ভাল স্থান পাই গৈছে ন। ভ্ৰমণৰ ক্ষেত্ৰত।
অ', অ' মানে মোৰ মানে চ', যোনটো জেগাত মানে সেউজীয়া বৰণটো মই দেখা পাওঁ, মই সেইটো জেগাই ভ্ৰমণ কৰি ভাল এনে নদী, পাথৰ, পাহাৰ, ঝৰ্ণা।
অ', মানে প্ৰাকৃতিক জাগাবোৰ ভাল পোৱা আৰু ভ্ৰমণ কৰিব।
হয়, হয় অ', অ'। আৰু ঠিকে আছে বাৰু, মইও বাৰু গৈছো মেঘালয় ফালে। আৰু তাকে তাকে।
অহ, আৰু কৰে ক'ত ক'ত ফুৰিছে আপুনি?
মই এনে যোৱা বছৰ এইটো মাহত এনে কলিকতা গৈছিলোঁ। তাতেও কেইবা জাগাত ভ্ৰমণ কৰিছোঁ, উম, হম।
এতিয়াওতো বহুত পুৰণীয়া বস্তু আছে, সংৰক্ষণ কৰি ৰাখিছে এতিয়ালৈকে বহুত।
অ', আছে আছে মিউজিয়াম আছে তাতে, ভিক্টৰিয়েল মেমৰিয়েল তাতে সংৰক্ষণ কৰি ৰাখিছে।
হম, হুম।
অ' আৰু। আপকামিং তোমাৰ দৰে মোৰো আছে, কিছুমান পৰিকল্পনা এনেকুৱা এনেকুৱা জাগাত যাম। ফুৰিব ভ্ৰমণ কৰিব।
উম, উম, সৰু সৰু পৰাই আমি মানে আৰম্ভণি কৰিম তাৰপিছত সেইটো। অ', কাৰ্যকৰী হ'লে আৰু ভাবিম। ইমানতটো সময় কৰি। কৰি উঠাবই নোৱাৰো যে ভ্ৰমণ কৰি। কেতিয়াবা কেতিয়াবা সময় হয় আৰু অকল অক কলে ভ্ৰমণ কৰি ভাল ন লাগে নহয়, কিছুমান লগৰীয়া লাগে পৰিয়ালো লাগে। আৰু প্ৰত্যেক মানুহে একে সময়ত আ, সময় নহয়।
অ', একে সমান বয়সৰ নহয়, মনটো নিমিলে। উম, ঠিক কৈছা। বাৰু যি নহওক বাৰু উম, তাৰমানে আমি এটা বস্তু ইয়াৰ পৰা বুজিলো যে আমি নিজেও ভ্ৰমণ কৰিব লাগে আৰু আনকো উৎসাহিত কৰিব লাগে।
উম, হুম।
যে, এনি টাইম কামত ব্যস্ত হৈ থাকিব নালাগে, অলপমান
অ', অলপমান শান্তি সেইটোয়ে।
উম, হুম। অ'।
আৰু ভ্ৰমণ কৰিলে জানে এনেকা লাগে যে, কিছুমান যদি আপোনাৰ বেমাৰ আছে। ভ্ৰমণতটো কৰিলে এনেককা লাগে যে, বেমাৰতটো নিজে নিজে গুচি গ'ল নেকি? এনেকে সতেজ যেন লাগে।
হয়, হয়, হয় এইটো বস্তু আহে মানে। একদম দৰকাৰী কথা কৈছা এইটো, মানে ভ্ৰমণৰ জৰিয়তে গাৰ বেমাৰ-আজাৰ ক'ত গুচি যায়, গমেই নাপায় আৰু।
উম মানে আমাৰ মানসিক মানসিকটো যে ভ্ৰমণৰ লগত ইমান উম জড়িত হৈ আছে আমি কেতিয়াবা নিজে বুজি নাপ
অঁ অঁ ঠিক কৈছা এইটো মানে এটা আনটোৰ লগত জড়িত আৰু
উম
অঁ ত'কেতিয়াবা এনেকুৱা মন যায় আৰু শেষত কলো আৰু এটা কথা। যে গোটেই জীৱনটো কৰ কৰবাত কৰবাত মানে ভাল ভাল ঠাইত ভ্ৰমণ কৰি থাকো নেকি
অ এইটোয়েতো। এনেকে যদি কিবা এটা অ', কিবা এটা যদি এনেকা চাকৰি হ'লহেতেন যে ভ্ৰমণে কৰি থাকো। মোৰ ধুনীয়া ধুনীয়া জেগা কিমান ভাল হ'লহেতেন।
অ অ এটা এনেকুৱা চাকৰি হোৱা হ'লে, ভ্ৰমণে কৰি থাকিব পাৰো।
সেইটোৱে।
অ অ তাকে তাকে। ত' ইয়াৰ পৰা আমি এটা কথাই বুজিলোঁ যে ভ্ৰমণটো ডাইৰেক্ট মানসিকতাৰ লগত জড়িত হৈ আছে। ত' আমি সদায় ভ্ৰমণৰ কাৰণে সাজু থাকিব লাগে।
হম হম কেতিয়াবা যদি অলপ মানসিক অ হেৰি হৈ থাকে নহ'লে ভু
অ' ঠিক কৈছা। ঠিক আছে বাৰু।
হম হম
দিয়া।